অ কি কৰি আছা
মই এইয়া ঘৰতে আছো তুমি কি কৰিছা
মই এই ল'ৰা মানে আজি পলিঅ' আছিলে পলিঅ' খুৱাই আনি পেলাই অকণ বোলো শুৱাও বুলি লৈছো
অ অ
ভাত পানী খালা নাই
ভাত পানী খোৱা খালো মানে ৰাতিপুৱা ভাত খালো।
উম।
এতিয়া নাই খোৱা আৰু।
কিহেৰে খালা ৰাতিপুৱা
ৰাতিপুৱা মাংস আছিলে কালি আলহী আহিছিলে মাংস খাব ভাত খাবলৈ মাংস খাবলৈহে আহিছে।
উহ।
তাৰপিছত ভাত খাবলে আলহী আছিলে সেইটো তাৰপিছত মাংস অকমান আছিলে
অহ
তোমালোকে কিহে খালা
আমাৰ হেৰি দালি খৰিচা এনেকে বনালো তাপা কঁঠাল গুটি পিটিকা তাপা কুন্দুলি আলু ভাজিহে
অ
কোনোবা আছে নেকি?
অ এই আছে আৰু এই মানুহ আছে।
অ মানে অকণ অকমান হুলস্থুল হৈ আছে।
মায়ে কি কৈ আছে?
হেল্ল'
হেল্ল' লৰা ক'ত গ'ল? মা এই তাঁত বৈ আছে, লৰা অ অ অ হৈছে অ অ। তাকে ঠিকে আছা?
বাকী ঠিকেই আছো একযাম কেতিয়া পা?
একজাম আমাৰ হৈ গ'ল মানে দেই ফাইনেল একজাম তাৰপিছত এতিয়া আমাৰ ইণ্টাৰ্নশিপ চলি আছিলে কাইকে এটা ইটাৰ চিপৰ এইবোৰ মানে মডেল দেখাব লাগিব তাকে এতিয়া মডেল বনাই আছো। মানে আমাৰ কাটিং আৰু হেয়ৰ টেইলিং শিকাইছিলে যে তাৰপিছতে হেৰি কাটিং কৰি পেলাই মানে এনেকে মডেলন দেখাব কৈছে।
আহ
তাকে সেইবোৰ। পোৱা নাই মেলি দেখাব লাগিব আৰু শু ইমান গৰমছে বৰষুণ আহিব নেকি এতিয়া?
অ বতৰটো আমাৰ ফালে বতৰটো বহুত বেয়া। তোমালোকে হে
আমাৰ একেই ইমান গৰম উঠিছে একদম বুম ভুমকে ধৰিছে।
অ আৰু কাৰেণ্টটোও নাই, হেৰি আমাৰ কাৰেণ্টটো নাই কাৰেণ্টো ইমান দিগদাৰ দিছে।
মোৰ আজি তিনদিন মান হ'ল। ফোনত চাৰ্জে হ'ব পোৱা নাই।
উম কালি ৰাতিও আজিও। কালি দিনতো ইমান মানে ডিষ্টাৰ্ব দিছে ন কাৰেণ্টোৱে।
অহ। মই আজি যে তিনদিন মান হল, ফনৰ চাৰ্জে হব পৰা নাই ভালকে মানে।
কয়ওঁ।
অ হয়তো আকৌ ইমান গৰমত কেনেকে নু হ'ব। মা তাত বৈ আছে।
অ কিবা লগাইছিলে?
মায়ে গামোচা লগাইছে গামোচা গামোচা। তাৰ আগতে চাদৰ লগাইছিলে। চাদৰ মেখেলা মানে এনেকে জোৰ কে লগাইছিলে আৰু তাৰ পিছত এ।
অ অ বহুত দিন তোমালোকেও খা খবৰ নাই মাহঁতেও খবৰ,
এ আমাৰ খা সময় নাই মানে হেৰি আকৌ এইবোৰ কলেজলৈ যাওঁগে। আহি পেলাই দেৰিও হয়, কাকো ফোন চোন কৰিবলৈ টাইমেই নাপাওঁগে অ।
সেইটো হয় বাও আজিকালি এনেও মানুহবোৰ চব বি--জি ব্যস্ত যে--আৰু যিমান হলেও এতিয়া পঢ়া শু কৰাটো বেছি ইম্পট্ৰেণ।
অ চবে সেইটোতে বেছি গুৰুত্ব দিয়া ন
উম বাকী যিমান যিমান ফালে থাকিলেও পঢ়াত তুমি ন
অ সেইটোৱে চব ভাল থাকিলেও পঢ়া শুনাটোৱে মানে বেছি গুৰুত্ব দিয়ে। লাগে তুমি বাকী যিয়ে বেলেগকে নাজানা নো।
বাকী দেউতাহঁত
দেউতা কামলে গ'ল
অ হেৰি ভাইটি এটা এইবাৰ কোন ক্লাছত পালেগে
এবাৰ টেনট
অ এইবাৰ দিনৰ নেকি? !
উম তেন
অ আমাৰফালে আহিবাচোন হেৰি
যাব লাগিব যাব লাগিব এইবোৰ বন্ধ পালে যাম আৰু দেই।
আহিবা আহিবা এদিন তোমালোকক বহুত দিন হল দেখাই নাই। সেই সৰুতে দেখাহে এতিয়া বিএ পালাগে।
উম এইবোৰ এহে আৰু যাবলৈ আও ঘৰতে এইবোৰ ৰক্ষাই নাই
সেইটো হয় বাও, এতিয়া খেতি খেতি বাতি কৰিব নে?
খেতি বাতি মানে খেতি বাতিত নামিবলৈ হ'লেই গম পাইছে নে এইবোৰ নমাহে নাই আৰু নামি নামিব হ'ল কিন্তু নমাহে নাই আৰু।
অ কঠীয়া চঠিয়া
কঠীয়া পাৰিলে কঠীয়া পাৰি মানে কেতিয়াবাতে পাৰি থৈছে কঠীয়া।
অ এনে মাটি কিমান আছে ন তোমালোকৰ
এতি আমাৰ নিজৰ মাতে নহয় ন আধিহে কৰো। লোকৰ মাটি তাপিচত তাতে হেৰি মাটি আছে অকমান লোকৰহে আৰু
হওক দিয়া চলিব লাগে হয়।
চলিব লাগে হয় আও মো সেইটোৱে।
তোমাৰ ভাতগিতাৰ কাৰণে চিন্তা
সেইটোয়ে মানুহৰ ভাত গিতা ভাত মুঠি।
উম যিমান আমিবিলাক এতিয়া মানুহে চাবাচোন যিমান যি খালো ভা ভাতগিদা নেখালে দেখোন ভালেই নালাগে। ভাতগিতা খালেহে উম ভাতগিতা খালেহে ভাল লাগে।
বেলেগ বস্তু লাগে যিয়ে নোখোৱা গিতা হ'লে হয় আও। চয়ে কেই যানান
বাকী বাহঁতৰ ফালে ভালেই?
বাহঁতৰ ফালে বা ঠিকে আছে। বাহঁতৰ মানে বা ইমান ঠিকে নাই বা ডক্তৰক দেখাব
অ।
আজি আজি আজি ঘৰে আহিছে বা।
কি হৈছে?
উম বা সেই এইবো পিঠি বিষ মানে কি হৈছে মানে হেৰি আক পিঠি কিবি হৈছে আক
হয় অ এতিয়া মানে আজিকালি মানুহবিলাকৰ তোমা এই কৰোণা বেজি লোৱা পাই গ মানুহবিলাকৰ বহুত বেমাৰী হৈ গ'ল মানুহবিলাক।
সচাই হৈছে অ কৰোণা বেজি লোৱা পাই হৈছে তেনেকুৱা চবৰে
ভাল মানুহ বেমাৰ হৈছে ও
চব মানুহ বেমাৰী হৈ গল আও বেছি বাহঁতৰ খেতি বাতি আছে বা খেতি বাতি একদম উঠাই থৈ মেলিহে আহিছে
সেইটো সেইফালে মানে আগতীয়া ন
হেতফালে আগতীয়া অহ।
অ', তাকে বাহঁতকো লৈ পেলি আহিবাচোন আমাৰ ফালে।
বাহঁতক লৈ মেলি যাব লাগিব, অ', তাকে কেতিয়াকে আজৰি পাওঁ এতিয়া পৰীক্ষা স্কুল কলেজো পৰা আজি হ'লে যাব পাৰিম আৰু এতিয়া কেতিয়া
সেইটোও হয় বাৰু, দা পি ফুৰিলেও নহয় ন'।
সেইটোৱে পঢ়া শুনা মেইন পঢ়া শুনা নহলে একোৱেই নাইও আজিকালি পঢ়া শুনা কৰিলেও নহ'ব ভালকে কৰিব লাগিব
উম
পঢ়া শুনা নহলে একোৱেই নাই তুমি যিমান যি এচিমেট থাকিলেও তোমাৰ পঢ়া শুনা কিমান হেতুহে সুধিব
হয় হয় সেইটো কথাটো হয়ে তোমাৰ বাকী যি পঢ়ক যি নাই
যি কৰিলো উম তোমালোকে চববোৰে জানা চববোৰে কৰা কিন্তু পঢ়া শুনাতো লাগিবই
উম এতিয়া মা দুপৰীয়া ভাত বনাবনে
মা দুপৰিয়া ভাত বনালেই নেকি বা হত আহিছে যে বা থাকিম বুলিয়ে আহিছে বাৰু কেইদিন থাকিব এতিয়া সেইটোৱে নাজানো থাকিব বুলিয়ে আহিছে বাৰু কেইদিন থাকি নাজানো। দাদাহঁত ঘটে আছে নে বৰ্তা?
উম বৰ্তাই পথাৰ পৰা আহি সোমাইছেহি দাদা নাই কামলৈ গ'ল।
অহ অহ।
মোৰ সেই ল'ৰাক মানে পলিঅ' খোৱাহি আছিলে দুবছৰীয়া।
অ
তাৰ পিছত পলিঅ' খুৱাই মেলি আহি পেলাই ভাত এ ভাত নেখাইও গম পাইছানে? ইমান বেয়া নহয় ভাত খোৱাবলৈ একদম ভাত
এ ল'ৰা ছোৱালীবৰ এনেকুৱাই ভাত পানী খাব মন নকৰে।
উম অকণো ভাত খাৱ মাত্ৰ কঁঠাল গুটি এটোকো নে দুটুকো খালে। তাৰপিছত ভাত পানী নাখালে তাৰপা শুলেগে যেনিবা। অকমান খুলে শান্তিও মাক বিলাকৰ সঁচাকে। আজিকালি ল'ৰা ছোৱালী নহবা বহুত উম উম, নুখুলে যে বহুত দিগদাৰো। এতিয়া ইমানখিনি কাম কৰি থাক এতিয়া ইমানখিনি কাম পৰি থাকে মানে তোমাৰ নুশুলে নোৱাৰিয়ে নহয় তাপকতে ঘূৰি লগীয়া হয়, শুলে মানে ভাল আৰু।
উম শুই থাকিলে অকমান আজৰি পায় ন কৰিবলৈ ইটো সিটো।
আজৰি অ আমাৰো অকমান আজৰি দিয়াচোন, কিমান লাগি থাকিবা যিমান হ'লেও আমনি লাগেও ল'ৰা ছোৱালীবোৰ কত লাগি লাগি। বাকী তোমালোকৰ এইফালে আম চাম ওলাইছে নাই আম কঠাল খাবলে?
আমাকে আমছে আম আম আছে বাও। আম খৰম হৈছে আমাৰ ঘৰত ছে আমাৰ শেহতীয়া এজোপা আছে মানে।
অ, আমাৰ ফালে নাইও এইবাৰ একদম আমি নাই।
অ', অ',
তাকে সে তোমালোকৰ ফালেহে যাব লাগিব তেতিয়াহলে আকৌ, সেই দূৰো হয় যে যাব এ অকলে অকলে যাবলৈও দিগদাৰ হয় আকৌ। দূৰ হয় যে অকমান অ',
দূৰ অকণমান হয় বাৰু বুলো।
উম - উম সেই তোমাৰ ফালে তোমালোকৰ ফালে
অ, আহিবলৈ মন থাকিলে দূৰ হলেও আহিব লাগিব গম পাই
সেইটো হয় বাৰু।
আহ, সেইটোৱে কথাটো আহিবলৈ মন থাকিলে দূৰ হলেও আহিব লাগিব। যদিয়া আহিবলৈ মন নকওঁ তেতিয়া ওচৰ হলেও।
অ', নহয় অ, হেৰি হয় অ, অকলে অকলে যাবলে মানে বেয়া অ, দূৰ যে।
আ,
দূৰ হলে মানে অকলে অকলে যাবলে তোমাৰ অকমান হেৰি লাগে এলাহ লাগে।
ন' সেইটো হয় বাৰু দেই উম,
আৰু ইমান দূৰ খোজকাঢ়ি পেলাই লৰাটো লৈ পেলাই মানে মই যাবই নোৱাৰো কি কবা।
অ', সেইটো এটা কথা হয় বাৰু।
লৰাটো লৈ পেলাই লগ এটা হলেও ভাল যাবলৈ দিয়াচোন।
উম, উম,
কিন্তু অকলে অকলে মানে হুম, বাৰু হ'ব দিয়াচোন সেই মোৰ বৰষুণ আহিছে মানে কাপোৰ কেইটা সোমাই লওঁতে।
অ', অ', অ', ঠিক আছে অ', হ'ব উম, উম,
উম, উম,
উম,